উফ
অ' কি কৰিছা?
এ আছো দিয়া, কি কৰিছা?
আছোঁ আৰু এনেই, ভাত-পানী খোৱা হ'ল?
ভাত তোমাৰ নাইদিয়া খাবলে পাই, বনাই আছে, হৈছে আৰু।
অ' আমি খালোঁ আৰু সোনকালে খাওঁ অলপ। ৰাতি সাজটো মানে, অ' ৰাতি সাজটা মানে, অকণ সোনকালে খাওঁ। এই মানে বেছি, বেছি দেৰি হ'লে তোমাৰ কি হয়, গেছৰ অসুবিধা কৰে। আৰু হজমো নোহোৱা যেন লাগে।
ৰাতি দেৰি হ'লে, হয় দিয়া সেইটো।
হয়, হয়, যিমান পাৰা মানে, সোনকালে খাবা। গম পাইছাই আৰু বেমাৰ-আ
অ'! বেমাৰ-আজাৰ বিলাকো হয়। সেই, তাকে মানে কি হ'ল আজি, দেৰি হ'ল তোমাৰ, মা গা ভাল নাছিলে যে! তাৰপা, আলহীও আহি আছিলে, তাতে সেই, কাম- বনত লাগি থাকিলোঁ, ভাত বনো
আৰু অসুবিধা হৈয়ে আৰু ন'! খোৱা-বোৱাতোত। কেতিয়াবা মানে, সময়তো খেলি-মেলি এটা হয়। আৰু তেনেকে, তোমাৰ আলহী এজ জন আহিলেনো, কেনেকে ভাত-পানী খাবা!
এই তাকে মানে, বনোৱা দেৰি হ'ল আজি।
গুৱাহাটী এতিয়া, সেৰিত গৈছিলা, কামাখ্যা মন্দিৰত?
কামাখ্যাত গৈছিলোঁ, দিয়া। এই, এইকেইদিন যোৱা নাছিলোঁ। এ, তোমাৰ ন-মাহ মানে, বছৰমানে হ'ল দিয়া, কামা
অ'! আগতে গৈছা আৰু। এনেকে অম্বুবাচীত যোৱা হোৱা নাই আৰু?
অ'! এতিয়া নাই দিয়া, অম্বুবাচীলৈ যেতিয়া যোৱা হোৱা নাই।
তাকে, মানে যাবলে মন যায়! নাই-নাই, এ, যাবলে মনতো যাই দিয়াচোন! কিন্তু, এনেকুৱাত যাবলে অকণ মানে, ভয় এটাও লাগে! মনটোও যায় তোমাৰ। এ, যোৱা নহ'লে আৰু।
মানুহ বিলাক বহুত ভিৰ হৈছে ন'? সকলো গৈছে।
বহুত-বহুত মানুহে মানে, যাব বিচাৰে ন'? এইটো সময়ত। আৰু মানে কি, তোমাৰ কিবা এটা অ'! তাৎপৰ্য আছে, ন' এইকেইটা দিনত। গ'লে বা কিবা এটা তুমি, শক্তি পোৱা। মানে শক্তি যিহেতু কামাখ্যাত। মানে, তাত গ'লে তোমাৰ মানে কি, গাত শক্তি এটা অহা যেন লাগে। গম পাইছানে? আৰু মাক এইটো, অ'! এইটো সময়ত মাক দৰ্শন কৰিব পাৰাটো মানে, ডাঙৰ কথা আৰু! ভাবাচোন এটুকুৰা শিল হে হয়। তুমি চাব গ'লে। কিন্তু তাত, কিমান মানে, শক্তি আছে।
আছে-আছে।
হয়, হয়।
সেইটোৱে! এই তোমাৰ সেৰিয়ত, আগত যে গৈছিলোঁ। তে তিয়া তোমাৰ সেৰি, কি বুলি কয়! সেই তেতিয়া আই, মা দৰ্শন পাই আহিছিলোঁ। তেতিয়া মানে, গ'লে মানে, এনেকুৱা ভাল লাগে! তাত থাকিলে, তোমাৰ মনতো অ'! যেন একে, বেলেগ মানে, ঠাইত আছা!
বেলেগ এটা মহত্ব আৰু হয়নে? মানে, কি মা এনেকুৱা, ৰজঃশলা হয় বুলি কয়। দিয়া যিহেতু আমাৰ, হাতৰ ছোৱাটো ন' গোট টে মানে, আমাৰ পৃথিৱী খনে কয় যে, আমাৰ কিবা এটা ছোৱা হয় বোলে, উম। কিন্তু সেই মাৰ মানে কি সেই অ, মানে মানে ৰজ চলা হয় বুলি কয় এই তিনদিন দুৱাৰখন মানে মেইন যোনখন দুৱাৰ থাকে। সেইখন মানে বন্ধ কৰি থৈ দিয়ে। তাৰপিছত তোমাৰ শিল এটুকুৰাত কি কৰে যোন টুকুৰা মানে শিলটো পূজা পাত তল কৰা হয় ন মানি লোৱা হয় যে আমাৰ পাৰ্বতী মাৰ অ সতী মাৰ অ সত তী মাৰ মানে কি হয় যোনি ভাগটো পৰিছে বুলি কয় ন, যেতিয়া মানে অ তেখেত তৰ মানে কি হয় যে দেউতাকৰ যে যজ্ঞ দক্ষ্য যজ্ঞত যাওঁতে যে তেওঁ ভস্ম হৈ যায় ন তেতিয়াটো এ মানে আমাৰ মহাদ অ মহাদেৱে যেতিয়া তেঁওক লৈ ঘূৰি ফুৰে তেতিয়া কি কৰে মানে নে উম বিষ্ণুৱে মানে কি কৰে বিষ্ণু ভগৱানে তোমাৰ সুদৰ্শন চক্ৰ দি তেওঁৰ শৰীৰটো হেনো বোলে অ একাৱন্ন পিচ কৰিছে জানা। তাৰে মানে তোমাৰ একাৱন্ন পিছে মানে য'ত, য'ত পৰিছে তাতে তোমাৰ তীৰ্থস্থান হৈ গৈছে। তেনেকুৱা তেতিয়া তে সতীমাৰ মানে কি হৈছে তোমাৰ যোনি ভাগটো যেতিয়া আমাৰ এই গুৱাহাটীৰ কামাখ্যা কামাখ্যা মন্দিৰত পৰিছে তেতিয়া মানে এয়া এইটো মানে আৰু কামাখ্যা মন্দিৰ মানে হৈছে। উম, সেইকাৰণে এইকেইটা দিনত কৈ আছে জুন মাহত মানে এই তিনটা দিনৰ ৰজত চলা হয় বুলি কয় যে হ'লে মানে কি হয় তোমাৰ এই তিনদিন যে দুৱাৰ বন্ধ কৰি থয় কি কৰে শিল শিলৰ টুকুৰাটো ওপৰত হেনো বোলে তোমাৰ বগা কাপোৰ এখন সম্পূৰ্ণকে পাৰি থৈ দিয়ে ঢাকি পেলাই।
অ।
সেই তিনিদিনৰ পিছত যে তোমাৰ দুৱাৰখন খোলে তেতিয়া মানে সেই বগা কাপোৰ কাপোৰখন হেনো ৰঙা হৈ থাকে মানে শুনিছো দেই মানে তেনেকুৱাত মই অম্ববাচি বাচি সেই সময়ত যোৱা হোৱা নাই যে। সঁচা কাৰণ ইমান মানুহে মানি আহিছে ভাবাচোন। যদি তাৰ কোনো একো মহত্বই নাথাকিল হয় মানুহেনো মানি ল'লে হয় নে আজি।
সেইটোৱে। আৰু তোমাৰ কি জানা আমাৰ ইয়াত মনাই নহয় তোমাৰ দেশ-বিদেশৰ পৰা মানুহবিলাক আহে।
অ আমাৰ তোমাৰ অসমৰ মানুহতকে তোমাৰ বাহিৰা মানুহে বেছি।
তাকে এই সৈন্যসী তোমাৰ বাবাবিলাক যে
অ, বাবাজীসকল ভাবা কিমান দূৰ-দূৰণিৰ পৰা আহে। উম।
সেই সেইবিলাক মানুহ তোমাৰ আহি লৈ কিমান ইয়াত পূজা-পাতল কৰে ন।
আৰু তেওঁলোকে মানে সেইটো বিশ্বাস কৰে তেওঁলোকে যেতিয়া ইয়াত আহি পূজা-পাতল কৰিব তেওঁলোকৰ মানে আৰু শক্তি পাই শক্তি শক্তিপীঠ যিহেতু ন। অ, তেওঁলোকে মানে যিয়ে পূজা-পাতল পাতল নকৰক যিটো বিচাৰে সেই শক্তিটো মানে তেওঁলোকে আকৰ্ষণ কৰিব পাৰে। এইগিটা দিনত সেইকাৰণে তেওঁলোকে য'ত তেই নাথাকক মানে এইকেইটা দিনত এ কামাখ্যা মাৰ দৰ্শনলে আহিবই। উম।
সেইটোয়ে। আমাৰ মানুহ বিলাকে কিয় মন্দিৰত নহলে হেৰি নকৰে চুব নিদিয়ে কিবা আমাৰ ইয়াত নিয়ম বিলাক- বেলেগ ন?
বেলেগ বেলেগ অঁ। মানে সে মানে কয় আৰু যে এনেকে অঁ ৰজ চলা হয় কাৰণে মানে এগে- টা আমাৰ কি হয় কি কৰে তোমাৰ মানে চোৱা বুলি যে আমাৰ শব্দ এটা থাক- কে ন। তেনেকুৱা মানুহে মানি লয় আৰু মানে কি গছ গছনিৰ পৰা একো এটা আমাৰ মানে গোটেই- মানে কি আও অঁ, পৃথিৱী খনে অঁ, পৃথিৱীখনে কয় যে এইগে- টা দিন যে চোৱা এনেকে ছিগিব নেপায় একো এটা বস্তু গছ গছনি মাত- টি খান্দিব নিদিয়ে, আগতে টো কয় তোমাৰ যে মাটি খান্দিলেও বোলে তেজ ওলাই বুলি। কয় আগৰ মানুহে। উম' উম', এইগেইটা দিনত, হয় হয়। এতিয়া আৰু অঁ। কমিছে, তথাপিও এতিয়াও আমি তেনেকে মানিছো। কাৰণ মাহঁতক দেখিছো ন। বেয়াও লাগে দিয়াচোন, এইগেইটা দিন মানে কয়, চুব নেপায় কৰিব নেপায়। যি যি খাব লাগে সেইবোৰ খাওঁ। গছ গছনিত মানে কিবা- টা ফল মূল লাগি আছে যদিও মানে আমি এইগেইটা দিন মানে চিঙি পেলা খোৱা নাই, অঁ। বা মাতি খাণ্ডা নাই।
আচলমতে কি জানা? আমি জনা মতে, এদিন মানে কৈ আছিলে বৰমা এগৰাকীয়ে এয়াৰ বিষয়ে। তেতিয়া মই শুনিছিলো। মানে তেত এই টাইমটো যে- তিয়া মানে হেৰি, ভগৱান শিৱৰে যেতিয়া মানে পাৰ্বতীক লৈ ফুৰিছিলে, গোটেই মানে- পৃথিৱী যে ঘূৰাইছিলে- সেই মানে য'ত ত'তকে বীজাণুবিলাক- পৰিছিলে ন। তাত বাৰু মানে হেৰি হৈছিলে অংগ পৰিছিলে তাতে, - কিন্তু এই বিওফ-
অঁ অঁ, সেইটো কাৰণে মানে চাগে কয়। নে নাপায় নো চুব নোপায়।
কয়ছো বা চব বিলাক ধুই পখালি মানে যে চব যে হেৰি কয়, - কথা অঁ তাকে, মানে তেনেকুৱাও কৈছে আছিলে মানে ডি- গোটেই মানে হেৰিটো পৰিৱেশটোৱে গৈছে মানে বীজাণু- মো মানে হেৰি হৈ থকা বুলি কয়। সেইকাৰণে মানে চব- কলোবোৰ বস্তু ধুই পখালি আকৌ শুদ্ধ কৰিবলা- আ মানে, মানুহে মানে হেৰি ব্যৱহাৰ কৰে বুলি কৈছে।
অঁ, কিন্তু তাত আকৌ ভাবা তাত- তাত আকৌ ভাবা কামাখ্যা মানে তোমাৰ পূজা পাতল কেনেকুৱা চলে নে পূজা পাতল কৰে, উম'।
আৰু সেইদিনাখন দেখিছা নে ভিডিঅ' এটা? বাবাজি এজনে যে মানুহ দৌৰাই দৌৰাই যে- এজন বাবা যে আনজনক পিটিছে, -
হয় নাই নাই নাই দেখা দেই। হয় আৰু তেনেকুৱা অলপ তাতো খেলি মেলি হয় আৰু, ইমান দূৰ দূৰণি- বা আহে। মানে কি হয় আৰু কথা বতৰা চাগে কিবা কিবি ক্ষেত্ৰত নিমিলে ন।
অও' নহয় মানে, এই সিজনে বোলে হেৰি কিবা খাই আছিলে যে ৰাগিয়াল বস- তো মানে কিবা সেৱন কৰা বুলি গৈছিলে। সেইকাৰণে মানে ইজনে মানে খং উঠি মাৰিছিলে। অঁ ঠিকে আছে।
তোমাৰ এনেকুৱা এনেকুৱা স্থানত আহি- সেইবোৰ সেৱন কৰিলে ন, পবিত্ৰ স্থানত। তুমি উমানন্দ গৈছা গুৱাহাটীৰ?
উমানন্দ মই যোৱা নাই দিয়া, উমানন্দ ভাবিছো যাওঁ বুলি।
সচা গুৱাহাটী খিনত কিন্তু তোমাৰ আমাৰ। চাব লগা মঠ মন্দিৰ বহুত আছে ন। মানে গুৱাহাটী খন তুমি গৈ ঘূ এদিন ঘূৰি কৰি চাই আহিও বুলি ক'লেও কেতিয়াবা ক নোৱাৰি অ এদিনতে। উমানন্দও ভাল লাগে দিয়া ন এতিয়া চোৱাচোন মানে কি চাৰিওফালে তোমাৰ ব্ৰহ্মপুত্ৰ মাজতে তোমাৰ সেই উমানন্দন নদী দ্বীপটো।
সেইটোৱেই, মোৰ যাবলে বহুত ইচ্ছা কিন্তু গম পাইছা।
আৰু তুমি ফেৰীত যাব লাগে যে, ভাল লাগে ন, ফেৰীত যাব লাগে।
তাকেই মোৰ যোৱা হোৱা নাই তালে।
তোমাৰ কি হয় এই এই মানে কি বাৰিষা দিনতট অকণ দিগদাৰ হয়, ব্ৰহ্মপুত্ৰ বাঢ়ে ন মানে অকণ ভয় এটা লাগে আৰু পানী বহুত সোত। টো হেৰি হৈ থাকে। ব্ৰহ্মপুত্ৰখন এতিয়া দিয়াচোন বাঢ়িছে যেতিয়া। উম বাৰিষা আছে এ বাৰিষা বাৰিষাৰ দিনত, মানে এইকেইটা দিনত অকনমান মানে কি হয় তোমাৰ ভয়ো লাগে কিন্তু ভালো লাগিব চাগৈ অলপ এনে তোমাৰটো বহুত খিনি শুকাই কৰি থাকে ন খৰাং হৈ থাকে কিন্তু মোৰো ভাল লাগে দেই এনেকে ফেৰীত যাব লাগে যে ফেৰীত গৈ অ আগতে বহুত আগতে গৈছিলো কিন্তু এতিয়া বাৰু তেনেকে যোৱা হোৱা নাই মোৰ যাবলৈ মন আছে কিন্তু
অ মোৰ মন গাই আছে যাবলৈ কিন্তু সেই সময় সুবিধা মিলেলে যাম চাগে
উম মোৰ মানে সেইটোয়ে ভাল লাগে মানে গোটেই ব্ৰহ্মপুত্ৰৰ মাজতে অকনমান মাটি আছে চাচোন ন দ্বীপটো আছে সেই দ্বীপটোতে মন্দিৰ ভাগ যে
সেইটোয়ে সেইটোয়ে আৰু পৰিৱেশটো চাগে ধুনীয়াই হব
ধুনীয়া হ'ব অ তোমাৰ নিজান হব শান্তিপূৰ্ণ হব কোনো হুলস্থ হুলস্থুল নহ'ব ভাবাচোন তাত তেনেকে গাড়ী মটৰ কোনো অহা যোৱা নাই অ পানীহে চব চাৰিও চাইডে আৰু মাজতে মন্দিৰ ভাগ গছ গছনি আৰু ম এইভাগ অ শান্তি যেতিয়া তোমাৰ মনটো গৈ মানে কেনেকুৱা বহুত প্ৰবিত্ৰ যেন লাগে
সেইটোৱে
ধৰ্মীয় স্থানসোপাত মানে হুলস্থুল হৈ থাকিলে ভাল নালাগে দিয়াচোন ন সেইটোৱে কথা আৰু মানে আগতে গৈতো ভালেই পাইছিলোঁ এতিয়া কেনেকে কি মানে বহুত বছৰ হ'ল যোৱা নাই তাকে ভাবিছো যাম দিয়া গলে নহলে এনেকে একেলগে
অ হেৰি কৰি পেলাই লগ হৈ যাম দিয়া চামগে ন ভাল লাগিব তাকে অ হ'ব দিয়া অ ঠিক আছে দিয়া